হেল্ল' এইয়া বহি আছো।
অ, ভাত পানী খালা?
খালো দিয়া।
অ, কিহৰ লগত খালা?
আজি তোমাৰ মাছ খোৱাল।
অ-অ খালোঁ।
অ
বাকী কি কৰি আছিলা এতিয়া?
এইয়া ভাত-পানী খাই কেনে অলপ বহি আছোঁ।
অ
তুমি কি কৰি আছা?
আছো এনে।
অ হয়, কিবা পঢ়া শুনা কৰি আছে নেকি?
নাই-নাই এৰিলো, তুমি?
মইয়ো এৰিলো বাৰু।
অ কিহ পা এৰিলা
মই তোমাৰ গ্ৰেজুৱেশ্যন কৰিলোঁ।
অঁ অঁ
তুমি?
মই হাই ছেকেণ্ডৰীৰ পৰাই এৰিলোঁ আৰু।
হাই ছেকেণ্ডাৰী পৰা ন? এইবাৰেই না আগতে এৰিছা এইবাৰ এৰিছা নে আগতে এৰিছা
উম যোৱাবাৰ।
পিছত কিবা কৰি আছ কাম
কোনে মই হা কৰা নাই একো।
আহ কিবা বিজনেচ চিজনেচ মই তোমাৰ টিউচন পঢ়াও।
অঁ অঁ
মানে ইয়া কেৰিয়াত মানে জইন হৈছো
অ অ
কেইদিনমান হ'ল মানে এইটো মোৰ টাক্স চলি আছে চাগে
অঁ ঠিকে আছে বাৰু।
অ তুমি কিবা কৰি আছা নে এনেই ঘৰতে
উ ময়ো মানে এই সৰু পোৱালিক টিউচন কৰাও। উম তুমি কিমান ক্লাছৰ পৰা কৰা টিউচন
মই তোমাৰ ক্লাছ ফাইভৰ আছে।
অ
তোমাৰ ক্লাচ নাইন টেনৰ মানে আছে কেইজনমান আৰু এইত নাইন টেন ইংলিছটো অকল কৰা গ্ৰামাৰ আৰু ইংলিছ
অঁ অঁ
বাকী তোমাৰ ফাইবাৰ আছে তিনিজনমান ফাইবৰ আছে। কেইজনমানে আৰু টুক -টাককে চলি আছো আৰু ঘৰাই কিনে
অ ঠিকে আছে বাৰু বাকী খবৰ খাতি ভাল।
খবৰ খাতি আছো দিয়ে আৰু যেনে তেনে গৰমো বহুত দিছে নহয় আজি কা। হয়। পিছত তোমাৰ পৰিয়ালত কোন কোন আছে? কি কোৱা?
ঘৰৰ চবৰে ভালনে কৈছো?
অ আছে বাৰু ভালে আছে চবে।
অ অ আমাৰো ভালেই বাৰু
আচ্ছা পৰিয়ালত কোন কোন আছে?
মা আছে দেউতা আছে মই বাইদেউ। তোমাৰ?
আমাৰ মা দেউতা মই ভন্টি
আহ ভণ্টি পৰি আছে নেকি?
আহ পঢ়ি আছে।
আচছা এইবাৰ কিহত পালে?
এবাৰ ফাইভত পাইছে
হয় গ
আহঁ।
ঠিকে চৰকাৰী স্কুল নে?
অ চৰকাৰীতে
অ
প্ৰাৰভেটখন অকণ দূৰ হৈ য সেইকাৰণে মানে ওচৰতে দিছো আৰু
অ চৰকাৰী স্কুলতো সুবিধা ভালে আছে খালি ঘৰত মানে অলপ ভালকে গাইড কৰিলে ভাল হয়। চৰকাৰী স্কুলৰ দাৰা ইউনিফৰ্মো ফ্ৰী আছে। দুপৰীয়া তোমাৰ এম ডি এমও আছে আকৌ
হ চবতে পঢ়া একেই বাৰু খালি নিজৰ লগত কথা আৰু
হয় এই মানে
পঢ়োৱাতটো চবতে ভালেই পঢ়ায়
হয় এই ঘৰত অলপ তুমি যিহেতু টিউচন কৰোৱা জানাই আৰু অলপ চাই চিতি দিলে হমৱৰ্কবলাক কৰাই দিলে আৰু অলপ পঢ়িবলৈ। ব হব দিব লাগে আৰু ঘৰত পঢ়িব লাগে।
আহ
পঢ়াৰ চাগে ভালে আছে ন ভন্টি
অ ভালেই আছে অলপ ঠিকে আছে আৰু
ঠিকে আছে তাই যিমান বিচাৰে পঢ়াবা তেতিয়া ভাল লাগ
অ
বাকী ক এতিয়া ফুৰিব নোযা নেকি এই কলৈকো
ফুৰিবলৈ গৰমততটো যাবই নোৱাৰা হৈছো। আৰু ধৰা এতিয়া চবৰে টিউচন বিলাক অলপ ছাত্ৰ বিলাকো অলপ মানে গৰম বন্ধ পাইছে। কিন্তু মানে টিউশচন পঢ়লৈ ইমান মন যোৱা নাই।
অ এতিয়া আৰু বন্ধ পাইছে এতিয়া টিউশ্যননো ক'ত আহিব খুজিব স্কুল খোলা থাকিলে বাৰু যাব খোজে টিউচন এনে খেলিব কৰিব সময় নাপায় এতিয়া গৰমত ধৰা দিছে খেলা কৰা বেছি আৰু
হয় সিহঁতো খেল ধেমালিয়ে বেছি।
আহ এতিয়া সৰুতে বাৰু চবৰে তেনেকুৱাই হয়।
তোমাৰ এই গাৰ্জেনে বিচাৰে মানে ডেইলি টিউচন পঢ়াটো। কিন্তু ছাত্ৰ ছাত্ৰীব বিলাকে মানে সিহতে সদায় পঢ়িবলৈ মন নাযায় সিহঁতৰ
আহ সদায় সদায় কিমান পঢ়িব আৰু
আহ
পঢ়ি পঢ়ি চবৰে আমনি লাগি যায় আৰু
আমনি লাগে পঢ়াৰ সময়তো জানাই পঢ়িব মন নাযায় না। পঢ়া এৰি দিলে পিছত তাক পঢ়িব মন যায়।
আহ এনে পঢ়া পঢ়ি চিষ্টেম নাই যেতিয়া পৰীক্ষা আহিব তেতিয়াহে পঢ়ে আৰু কিছমানে মানে
অ ঠিক আছে তোমাৰ টিউচনৰ বাহিৰে আৰু বেলেগ কিবা ইনক চৰ্চ
দোকান আছে।
তোমাৰ নিজৰ ভিনি
অ নিজৰে আৰু ফেমিলিৰ হয়। উম দেউতাৰ ময়ো থাকি দিওঁ আৰু তাতে দোকানতে অলপ উম হেল্প কৰি দওঁ আৰু দেউতাক। তোমালোকৰ কিবা কৰে নে নকৰে?
তেনেকুৱা একো নাই দেউতা মোৰ ফাৰ্নিচাৰ পেইণ্টিংৰ কাম কৰে।
আহ আহ
মই টিউশ্যন চিউশ্যন কৰাওঁ আৰু
অ
দোকানখন কি দোকান তোমালোকৰ দোকানখন কি দোকান?
দোকান খনে গেলামালৰ ধৰি লোৱা চেনি তেনি চব আছে আৰু চিপচু আছে। চকলেট এইবোৰেই আৰু সৰু সুৰা ইমান ডাঙৰো নহয় আৰু
হয় ঘৰতে মানে ন
অ ঘৰৰ ওচৰতে আৰু ইমানো দূৰত নহয়।
আহ আচ্ছা আচ্ছা। চিটি যে তোমালোকৰ টাউন এলেকা পৰিছে নেকি গাঁৱৰ
উম অ অলপ গাঁৱলীয়া টাইপৰে আছে আৰু
অ
তোমালোকৰ
আমাৰো গাঁৱৰে বাৰু
আহ আহ ঠিকে আছে গাঁৱত থাকি ভাল লাগে অলপ
অঁ টাউনৰ মানে এইটো এই নলা নৰ্দমা বিলাকৰ দুৰ্গন্ধ বিলাক মোৰ অসয্য লাগিব।
অ, মোকো ভাল নালাগে। টাউনত থাকি একদম ভাল নালাগে।
আমাৰ
আৰু কলেকো যাবও নোৱাৰি তাৰ টাউনত থাকিলে। অকল ৰুমতে সোমাই থকা নিচিনাই হয় আৰু
ৰুমত সোমাই থাকিব লাগে আকৌ সৰু সৰু জেগা আমাৰতো ধৰা গাঁৱত মুকলি মুকলি ঠাইত থাকি আমি অঁ আমি ধৰা গাওঁত মুকলি ঠাইত থাকি অভ্যাস না
আহ
আৰু বেলেগ কিবা এটা কৰিম বুলি ধৰ অঁ তাতে এইটো অকল অলপ অশান্তি লাগে মানে
অঁ অশান্তিটো লাগিবই ইমান অল অকমান অকমান জেগা তাতে
এনে বাৰু ডেভলপ হয় সকলো সুবিধা পোৱা যায়
অঁ তেনে সেইটোৱেই আৰু
আজিকালি আমাৰ গাঁৱতে সকলো সুবিধা পোৱা হৈ গৈছে আৰু
অঁ পাই বাৰু গাঁৱতো পায়
উম মানে ডাঙৰ ডাঙৰ কলেজ বিলাক আৰু টাউনত আৰু সেইটোৱে
আহঁ
কিবা চচিয়েল মিডিয়াত কিবা কৰিছা নেকি?
নাই, নাই একো কৰা নাই।
ৰিলচ, ৰিলচ বনোৱা নেকি? নবনোৱা ন?
নাই, ৰীলচ বনাবই নেজানো।
মই ফেচবুক পেজ এটা বনাইছিলো। ফেচবুকৰ একাউন্টৰ পৰা কিন্তু কেইটামান এনে ৰীলছ সৰু-সুৰা বনাই কিনে দিছিলো। ম মইয়ো ইমান নাজানো মানে ভিডিঅ' শ্বুট কৰিব পৰা নাই তেনেকুৱা ধৰণে। লাজে লগা হয়।
অ, ইডিট কৰিবলৈ শিকি ল'বা। তেতিয়া ভাল হ'ব আৰু।
অ।
এডিট কৰ বেছিভাগেটো ইডিট কৰিয়ে বন হেৰি কৰে ভিডিঅ' আপলোড কৰে।
অ, ইউটিউবত পাৰিম চাগে শিকিব ন?
হা?
ইউটিউব চাই শিকিব পাৰিম চাগে?
অ, পাৰিবা। ইউটিউবত দিয়েটো চাগে। মই ৰিলচো নবনাওঁ আৰু নেচাওঁ এইবোৰ।
অ, অ আচ্ছা। এনে এমবি বা এনেকা কিবা চচিয়েল মিডিয়াৰ প্লেটফৰ্ম ইউজ কৰা নেকি?
হা হা?
ফেচবুক ইউজ কৰা নেকি?
আ নাই নকৰো এইবোৰ চলাবলে বেয়া লাগে, বেয়া পাওঁ।
উম।
ভাল নালাগে চলাবলৈ।
অ। ঠিক আছে বাৰু। তেন, তেন কথা পাতি ভালে লাগিল।
অ, হ'ব দিয়া ন।
অ, হ'ব গুড নাইট হা।
আ আ।